হেল্ল',
হেল্ল' হয় নমস্কাৰ
হেল্ল',
হেল্ল', অ, শুনিছেনে আপুনি?
হেল্ল, অ, হয় শু
আপোনাৰ আপোনাৰ নেটৰ্ব্ক প্ৰেম আছে নেকি অকমান
অলপ অলপ আছে।
হেল্ল', নেটৱৰ্ক থকা জেগালৈ যাব পাৰিব নে আপুনি অকমান
হয়, শুনিচিন নে আপুনি
অ, শুনিছো বাৰু অ আপুনি বৰ্তমান ব্যস্ত আছে নেকি?
নাই কিয় নাই মই বৰ্তমান ব্যস্ত নাই আপুনি কওক কি কব বিচাৰিছে?
অ, উম আপোনি যদি ব্যস্ত নে, আপোনাৰ বহুমূলীয়া সময় পৰা মই অকনমান সময় ল'ব বিচাৰিছো আপোনাৰ কিবা অসুবিধা হ'ব?
নাই-নাই অসুবিধা নহয় আপুনি কব পাৰে।
অ, ঠিক আছে বাৰু, মই অকমান আপ আমাৰ পৰিৱেশত থকা গছ গছনিৰ বিষয়ে অকমান আপোনাৰ লগত আলোচনা কৰিব বিচাৰিছিলো। আপুনি ক'ব পাৰিবনে? অ, ঠিক আছে। তেতিয়াহ'লে মই আগবাঢ়ো।
হয়,
অ, আপুনি আমাৰ পৰিৱেশত যিবোৰ গছ গছনি দেখিছে বা চাইছে সেইবোৰ আমাৰ কেনে ধৰণে সহায় কৰে বা কিহৰ কাৰণে দৰকাৰ বুলি ভাবে আপুনি কবচোন?
হয়, গছ গছনিতটো আমাৰ বাবে অত্য়ন্ত প্ৰয়োজনীয় হয়। অ বাৰু মূল্যবান বস্তু হয় গছ গছ
হয়-হয়।
আৰু গছ গছনি নহলে আমাৰ মানে অ জীৱন ধাৰণতটো মানে সম্ভৱ নহয় আহ গছ গনি হয়, যি অ মানে গছ গছনিতটো আমাৰ এটা অপৰি মানে
পৰিহাৰ্য অংগ বুলি ভাবে আপুনি হয়। অ, হয় বাৰু আপুনি জনোৱাৰ বাবে ধন্যবাদ অ, গছ গছনি অবিহনে আমি যে থাকিব পাৰো নে
অ গছ গছনি অবিহনে আমি জীয়াই থাকিব নোৱাৰো কাৰণ গ গছ যে ধৰক, আমি যিটো মানে বিষাক্ত টো কাৰ্বন ডাই অক্সাইড গেছটোত এৰি দিওঁ। সেইটোও গছে গ্ৰহণ কৰি আমাক ধৰক এ অক্সিজেনটো আমাক দিয়ে অক্সিজেন দিয়ে হয় অক্সিজেন
হয়', আমি উশাহত যিটো গেছ আমি সেৱন কৰো। সেইটো গেছ গছ এৰি দিয়ে আৰু আমি নিশাহৰ যিটো গেছ এৰি দিওঁ। সেইটো গছ -গছনি সেৱন কৰে আপুনি সেইটো কথা ক'ব বিচাৰি নহয় জানো। হয় বাৰু, আপোনাৰ পৰা এই খিনি জানিব অশেষ ধন্যবাদ। অ, অ', পৰিৱেশত কি কি গছ -গছনি দেখিছে অকমান ক'ব পাৰিবনে?
হয়', গছ -গছনি টো বহুত আছে ধৰক যেনেকুৱা ধৰক এইটো গমাৰি আছে। ত শাল গছ, চেগুন তাৰ পাছত অ' অ', আৰু ধৰক তেনেকুৱাকে আম গছ আছে, কঁঠাল আছে। তাৰ পাছত এ জাম আছে।
হয়', অ' ঠিক আছে বাৰু বহুত বহুত উম, বহুত কেইবিধ গছৰ নামে আপুনি ক'লে। জানিব পাৰি মোৰ ভাল লাগিলে। এই গছ -গছনিবোৰ যে আছে। সেই গছ গছনিবোৰক আপু আপুনি দেখাতটো বেলেগ বেলেগ দেখিছে নহয় জানো? কিছুমান ওখ, কিছুমান চাপৰ, কিছুমান কোমল, কিছুমান লতা জাতীয় হয়। সেই সেই বিলাক আপুনি কিবা বেলেগ বেলেগ ভাগত ভাগ কৰিব বিচাৰে নেকি? বা ভাগ অ, ভাগ হয় বুলি ভাবে নেকি অ', ক
ধৰক ধৰক, যেনেকুৱা যিয়ে ডাঙৰ গছ বোৰ ধৰক এনেকুৱা আৰু ধৰক, অ বৃক্ষ গুল্ম লতা জাতীয় অ' ধৰক অ' তৃণ তৃণজাতীয়
হয়', হয়', হয়', বাৰু অ', ম মই ভাল কথাই বহুতখিনি জনালে বাৰু, এতিয়া বৃক্ষজাতীয়ও গছ। বুলি কোৱাতে অ ধৰক, কেনেকুৱা ধৰক অ, কেনেকুৱা ধৰণৰ গছকৈ নাম উম, ক'বনে?
ধৰক, বৃক্ষটো এতিয়া ধৰক এইটো অ ডাঙৰ ধৰক যিবোৰ যিবিলাক ডাঙৰ ধৰ তেনেকুৱা গছে হ'ব।
হয়', হয়', হয়', ডাঙৰ ওখ আৰু টান ডাঙৰ ওখ টান হয় বাইদেউ।
হয়', ধৰক তেনেকুৱা লতা জাতীয়টো গোল্ম জাতীয় টো ত কিজানি সৰু এইটো, এইটো বাৰু ইমান ভালকে মই নাজানো।
হয়', এই অ', গোল্মজাতীয়টো মই জনাত ধৰক জোপোহা গছক কয় জোপোহা মানে বৰ বেছি ওখ নহয় মানে একদম চাপৰো নহয়। গা গছডাল সিমান টানো নহয়। সিমান কোমলো নহয় সেনেকুৱা মানে অ মধ্যমীয়া বুলি যাক কোৱা হয়। সেনেকুৱা গছক গুল্ম বুলি কোৱা হয় বুলি মই জানো। হয়, মই জনাব পাৰো জনাব পাৰো মই নিজকে ধন্য মানিছো। আহ আকৌ আৰু লতা জাতীয় গছৰ বিষয়ে অকমান কবচোন?
ভেদাইলতা আছে। ধৰক এইটো যিটো লামোন এতিয়াও তেনেকুৱা এটা আছে আৰু মই নামটো ইমান ভালকে নাজানো। ধৰক তেনেকুৱা হয়।
লেচেৰা,
হয়' লেচৈৰা ধৰাক
অ অ এবিধ বিন আছে নেকি অ এবিধ বিন আছে অ হয় এইবোৰ লতা জুতীয়া উদ্ভিদ অ ঠিকে আছে বাৰু আৰু কি থাকিল আমাৰ
তৃণ তৃণ জাতীয়টো কিজানি এইটো খা বন হব কিজানি
হয় হয় হয় তাৰ বিশেষত্বৰ বিষয়ে ক'ব পাৰিবনে কেনেবোৰ ধৰক কেনেবোৰ গছক বা কেনেবোৰ গছ গছনি কি বুলি কোৱা হয় আপোনী জানেনে বা ক'ব পাৰিবনে
অ ট্ৰেইনৰত খা বনতো ধ টো যিবিলাক মানে সৰু হয় বা ধৰক এইটো
অ লগতে
চাপৰ হয় হয় কোমল হয়
হয় হয় হয় এইখিনি জানিব পাই মোৰ ভাল লাগিলে কিন্তু অ এটা কথা কঠ আছে বাঁহ গছডাল আমি কি জাতীয় গছ আপুনি জানেনে
হয় আৰু একবাৰ ক'ব তমাৰও ভালকে বুজি পোৱা নাই অ অ বহ গছ হয়
কি কি জাতীয় গছ আপুনি ক'ব পাৰিবনে
বাহ বস্ত এইটো এইটো কিজান এইটো এনে মই নাজানো এই
হয় আপোনাৰ মতে কেনেকুৱা অ এতিটো মই ক'লো নহয় বা আপুনি ক'লে নহয় তৃণজাতীয় গছৰ ভিতৰত কেনেকুৱা ধৰণৰ গছ বিলাক চাপৰ সৰু আৰু কোমল কিন্তু তাৰে ভিতৰত এটা আহ ধৰো মানে অতিক্ৰম বাঁহগছোকো আমি তৃণ বুলিয়ে ক'ব পাৰো কাৰণ বাঁহগছত যদিও ওখ কিন্তু সিমান টান নহয়
হয় হয় হয় ইমান টান নহয় হয়
হয় সেই বাহ অ ঠিক আছে বাৰু আপুনি এইিন
হয় মই মানে এইটো জনা নাছিলো আপুনি জনাৰ বাবে মই আপোনাক ধন্যবাদ জনাইছো
হয় মই নিজকেও ধন্য মানিছো অ আপোনাক যে কিবা এটা জনাব পাৰিছো অ ঠিক আছে বাৰু উম আমি গছ গছ গছনিৰ পৰা পাৰো কি কি পাও অলপ ক'ব পাৰিবনেে কেনেকুৱা ধৰণৰ বস্তু পাও গছ গছনিৰ পৰা
হয় আমি গছ গছনিৰ পৰাতো ধৰক ফল পাওঁ ফুল পাও ধৰক অ কাঠ পাওঁ আহক ধৰক আমি ধৰক কিবা খৰৰ বাবে আমি নিৰ্মাণ কৰিব লাগে তেনেকুৱা তেওঁ ধৰক গছৰ পৰা আমি ধৰক কাঠ উলিয়াই তাৰ পৰা কাঠৰ পৰা আমি নিৰ্মাণ কৰিব পাৰো
হয় হয় হয় অ আৰু লগতে আমি অ হয় হয় উ বৰ ভাল কথা কৈছে ঔষধৰ বিষয়ে কথা কথা কৈছে আহ ঔষধ
আমি বায়ু পাওঁ
হয় হয় হয় অক্সিজেন পাওঁ আমি অ গছ গ আৰু লগতে আমি খোৱা খাদ্ওৈত যে শাক পাচলিও আমি গছৰ পৰাই পাওঁ
হয় হয়
অ লগতে আপুনি ঔষধি বুলি কোৱাতে মই আৰু এটা কথা মনলৈ আহিলে যে ঔষধি গছৰ কেইবিধমান নাম ক'ব পাৰিবনে আপুনি
হয় ঔষধিতো এইটো তুলসীও হয় তাৰ পাছত আৰু এইটো, এইটো, এইটো মানে নামটো মোৰ ভাল মনত অহা নাই। অ হয় মই তুলসীটো জানো আৰু বাৰু জানো কিন্তু মোৰ মানে ইমান ভাল- নামকেইটা মনত আহা নাই এইটো এইটো এ এইটো পচেটিৰ পাত না কি
সচতীয়া পাত অ হয় বাৰু সেইটো কিবা অ সৰু ল'ৰা ছোৱালীক কিবা বেমাৰৰ কাৰণে এ কাম দিয়ে বুলি মই জানো আৰু লগতে আপুনি যে অলপ আগতে কৈছে ভেদাইলতা এই ভেদাই লোৱা লত অ সেইটো পেটৰ কাৰণে একদম বহুত ভাল আৰু যিটো আমি দুপৰ টেঙা চিনি পাই নে আপুনি?
দুপৰটেঙাটো বাৰু নাম অ অ এইটো মানে মই পাতে গছ অ হয় এইটো পাতে গছ এইটো নামটো মানে মোৰ মনত অহা নাছিল।
হয় পাতে গ'জাকে আমি দুপৰ টেঙা বুলি কোৱা জানো আৰু ঠাই ভেদে ক'ৰবাত পাতে গজা বুলি। কয় ক'ৰবাত দু দুপৰটেঙা বুলি কোৱা হয়। সেই গছবিধৰ ও ঔষধি গুণতো আপুনি জানে।
হয় এইটো পেটৰ অসুখ হ'লে কিজানি হয় নেকি, ইমান।
হয়, হয়, দিয়ক অ' ঠিকে কৈছে অ' আৰু ধৰক অ' গছ গছনিয়ে আমাক এ উম কেনে ধৰণে সহায় কৰে অকমান ক'ব পাৰিব নেকি?
গছ গছনিটো হয় ব
অ বা এনে নদীৰ গৰা খহনীয়া যে হয় নদীত যে গৰা খহনীয়া হয় অহ বা গৰা- -খহনিয়াৰ সময়ত গছ গছনিয়ে কেনেধৰণে সহায় কৰে অকনমান ক'ব পাৰিব নেকি?
হয় মই বাৰু যিখিনি জানো মই আপোনাক কম। অ' মানে গৰাখনীয়া হ'লে ধৰক যি মানে গছৰ যিবিলাক শিপা শিপা হয় ন যিখিনি শিপাৰে ধৰক মাটিবোৰ মানে গছে খামুচি ধৰি থাকে। এনেকুৱাকে অলপ মানে গৰা খহনীয়াৰ সময়ত সহায় হয় আৰু গছ। থাকিলে ধৰক এ নদীৰ কাষত থাকিলে তেনেকে শিপাৰ সহায়ত আৰু গৰা খহনীয়াটো ধৰক গছে ৰ'ধ কৰি থাকে।
হয়, এ তেনেকুৱা ধৰণে আপুনি যে ক'লে। গছৰ শিপাৰে মাটিখিনি অ' ধৰি ৰাখে বা খামোচ মাৰি ধৰে তেনেকে গৰাখহনীয়া ৰধ কৰে। সেনেকুৱা খামোচ মাৰি ধৰা এবিধ গছৰ নাম ক'ব পাৰিব নেকি আপুনি?
এইটো ডাঙৰ গছ ধৰক এইটো অ' কিজানি আহত গছ হয় যে
হয় মানে মূল গুচ্চ মূলতটো বেছিকে যোৱা হ'ব লাগে হয়, হয়নে মূল বোৰ মানে। শিপাবোৰ বেছি হ'ব লাগে ন সেনেকুৱা ধৰণৰ গছ হ'ব লাগে লগতে বাঁহ গছো হয়।
হয় বাঁহ গছৰো বহুত হয় অ' বা বাঁহ গছ থাকিলেতো আৰু বহুত মানে ভালেই ধৰক বাঁহ গছতো বহুত মানে ডাঙৰ মানে হেৰি নিচিনা হয়। বহুতৰ বাবে ভাল।
হয় নদী কাষৰীয়া অঞ্চলত যদি বাহঁগছবোৰ ৰুই দিয়া হয়। তেতিয়া নদীৰ দাতি কাষৰীয়া মাটিখিনি আমি ৰধ কৰি ৰাখিব পাৰো গৰা খহনীয়াৰ পৰা নহয় জানো। অ' ঠিক আছে, গৰা খহনাহীয়াৰ বিষয়ে আপুনি জনালে ভালে লাগিলে। অ' অ'। ধৰক আমি গছৰ পৰা বাৰু হেৰি এ কিছুমান। অ' অংশ পা আপুনি ক'লে নহয় জানো অ'। গছৰ পৰা ধৰক অ' কেনেকুৱা গছে আমাক উম, বা মূল্যবান কিছুমান গছৰ নাম ক'বচো যিবোৰে একদম বহুত মূল্য দিয়ে। আমাৰ বাহ। আমাৰ দৈনন্দিন জীৱনত বহুত মূল্যৰ কাম কৰে সেনেকুৱা গছৰ নাম ক'ব চোন ঔষধিৰ বাদেও।
হয়, মূল্যবান গছ এইটো ধৰক অ' হয় মানে এই ধৰক। হলং তাৰপিছত আগাৰ তাৰপিছত এইটো শাল গছ। বাহৰ গছ, গমাৰি গছ অ'। এইবিলাক মূল্যবান গছ আৰু এইবিলাক গছৰ পৰা ধৰক এ মূল্যবান কাঠ। পাওঁ আমি ধৰক কিছুমান ধৰক এইবিলাক গছৰে কিছুমান ঔষধি বা ধৰক।
হয়, বাৰু হ'ব, ধন্যবাদ আপোনাৰ পৰা এইখিনি জানিব পাই, ধন্যবাদ।
হয়, ধন্যবাদ।